হেল্ল'
শুনিছা নাই
অ কোৱা
কি কৰিছা
এ আছিলো এনেই মোবাইলটোকে চাই আছিলো
আচ্ছা
তুমি
মই আছো এনেই কবহি
উম
বাকী খবৰ খাতি ভাৱ
ভালেই ভালেই বাৰু তোমাৰ
আছো বাৰু
ভাত পানী খালা
খালো খালো তুমি
খালো এতিয়া সন্ধিয়া সাঁজটোকে খাবলৈ হ'ব এতিয়া মো
হয় নেকি ব কোন ক'ত ক তোমাৰ জিলা ডিষ্ট্ৰিক্
উ শোণিতপুৰৰে
আচ্ছা কি কি কৰি আছে বৰ্তমান
বৰ্তমান মই তোমাৰ বিয়ে ফাষ্ট টাইম
আচ্ছা বেছ আছে নহয়
উম এ নাই লাষ্টৰ ধহে নাই
নস্তাত হোৱাই নাই নি ৰিজাল্ট কেনেকোৱা হল আজি
ভাল হৈছে
কি লৈছিলা আৰ্ট নে চাইঞ্চ
আৰ্টছ আৰু চাইন্স নহব মোৰ পৰা
কিয় সেই চবৰ পৰা হয় তোমালোকাৰ নহব
না মোৰ পা নহব ম ই মেটছ মই বেয়া পাওঁ চাইন্স বস্তুটে বেয়া পাওঁ মোৰ চাইন্সৰ ইন্টাৰেষ্টেই নাই তুমি কি পঢ়ি আছা
মই
হা
হাই চেকেণ্ডডেৰি চেকেণ্ড ইয়েৰ
আচ্ছা
হুমচ
ভাইটিয়ে হবা মানে
ভাইটি হ ভাইটি হ
উম কিন্তু মোক দেখোতে চাগে ভণ্টি ভণ্টি লাগিব
ডাঙৰ যে সচা দেখল কৰু নিকি
জেগাত বেছিয়ে সৰো মই
না সৰু হোৱাটো ভাল বেছি ডাঙৰ হোৱাটো বেয়া
হয় বাৰু কিন্তু মানুহে মানে কয় নাই কিমান ক্লাছত পঢ়া চাভেন নে এইটত বুলি তেতিয়াহে লাজটো পাওঁ আৰু
এইটো আৰু ছোৱালী মানুহৰ থাকেই আৰু চাইটো সৰু আকৌ ভনিকা
এই মই বাহি আহিছিল ত মই যেতিয়া চভেন আছিলো হে উম পুৰা শকত চকত একদম কি ফুলিছিলো আৰু ওখ চোখ তাৰ পিছত দেখোন নবহাই হলো এতিয়া মই পাঁচ ফুট হবলৈ সেই এক ইঞ্চি চাৰি বছৰ হ'ল মোৰ বাহাই নাই
পাপো থোৱাকোই মান ত মোৰ তোকে লাগি আছ
অ এইটোৱে এইটোৱে
হা হা কি কৰিলে চা বাৰু অকণ মোক দা কি হয় বাগুম পা চ
হা
অলপ ওলমি বাহ দাল দি লংগে
এ মই তোমাৰ এনে থাকা মইতো খেলা ধূলা কৰিয়েই থাক কৌ তুমাৰ তেতিয়াও মানে মই নাবাহো খেল গোটেই বছৰটো খেলিয়ে থাকা হয় লাষ্ট ইয়োৰহে গেপ লোৱা হৈছে আৰু
কি খেলা
মই খ' খ' খেলিলো এথলেট টেক্স খেল খেলো তুমি কিহত তুমি কি ষ্ট্ৰ্ৰীম লৈছা
মই তোমাৰ আৰ্টছ
আৰ্টচে ন
তুমি আৰ্ষ্টে আছিলা চাগে নে কমাৰ্চ মই বিচনা চাৰি
চাৰিআলি
হয়।
চাৰিআলি কোখিনিত
বিশ্বনাথ
অ বিশ্বনাথ কলেজ অ আচ্ছা আচ্ছা গম পাইছো মই বাৰু ইয়াতে আছো বৰ্তমান
কোনখনত দৰং
নাই নাই মই দৰঙত এডমিচন লৈছো কিন্তু মই আছো মানে বিশ্বনাথতে পাপাৰটো ইয়াতে আছে ন চবো ইয়াতে আছো সেইটো কাৰণে
আচ্ছা পাপাই কিবা কৰে
অ পাপাই তোমাৰ অফিচত সেয়া কাম পাপ ইয়াতে আছে মানে একচুৱেলি তাতে মানে চব ঘৰ চৰ আছে আৰু
সে বাকী খে পঢ়া শুনা হৈছে নে নাই
পঢ়া শুনা চলি আছে আও যেনে তেনে
কলেজত পঢ়া হয় জানো মই মানে সেইটো বস্তু আজিলৈকে গমে নাপাওঁ
হাহ পঢ়া পঢ়া হয় মানে যোনে পঢ়িব বিচাৰে সি তাৰ পঢ়া হয় যোনে এতিয়া উৰি ঘূৰি ফুৰিব বিচাৰে
তুমি চাগে নপ- পাদৰ কথাতে লাগিছে আমা
অ নপঢ়ে ইমান পঢ়িব পঢ়ি পঢ়ি আমনি লাগিছে আৰু
এইটো বছৰটো ষ্টাৰ্ট হৈছেহে
সেইতোৱেটো পঢ়া মই সেই মেট্ৰিক লাষ্টতে পঢ়া তাৰ পিছৰ পৰা পঢ়া আৰম্ভ হোৱাই নাই এতিয়া লৈকে পঢ়া নাই
উ পঢ়িবা পঢ়িবা লাহে ধীৰে কে আকৌ এবা মম ইমানকে পঢ়া নাছিলো মই দেৰিক কে পঢ়িছিলো
সেইকাৰণে মই যে একবাৰে নপঢ়োৱে অকমান তুমি অলপ হলেওঁ পঢ়া একেবাৰে আমাক একেই ফলাই দিলেও মানে কৈ দিয়ে ওলাক এটা কাণে শুনো এটা কাণে উলিয়ায় দিওঁ
উম
গমলা
আমাৰ আকৌ এটা কানে শুনা নহয় লাগিয়ে যোৱা হৈছে
মোৰ মানে এটা কাৰণে ফোন নাই কৈ থাকে কৈ আছে আৰু ই কাৰণ হেডফোনটো লগাই লও গান এটা লৈ শুনি থাকো
উম হেড- তো পাৰাও ৱ মোক তোমাৰ ফোন ওচৰত চপাই ল'ব নোৱাৰো নহয় মই
নিজে সোমাই ৰা- ললা মানে মওম বাৰে চলোৱা।
নিজৰ
যেতিয়া লৈকে ল'ব নোৱাৰা মই আছিলো নহয় দেই -
নাই মই এইটো মানে একচোৱেলি এটা কথা ভালেই হল তোমাৰ মোৰ টোয়েভৰ ৰ্টাৰটিঙত এনে জুন মাহতে জুন মাহতে মোৰ মোবাইল ভাঙিলে, দুইটা মোবাইল ভঙি এটা মোবাইল এপ্ৰিলত ভাঙিলো, এটা মোবাইল জুনত ভাঙিলো।
তেনেকে ভাঙিলা নে ভাঙিলে।
ভাঙিলে।
ভাঙিলে। ভঙা নাইটো।
এ নাই আইফোনো ভাঙিছে, এড্ৰইডো ভাঙিছে দুইটা ভাঙি থৈ দিছে।
ধনী মানুহ ন আইফোন চলাই ভাই আমিটো এড্ৰইড চলোৱা মানুহ।
এ আই- ফোন চলুৱা বুলিয়ে ধৰিবলৈ বুলি কৈ আছে কোৱাচোন মই আইফোন চলাইছিলো চেভেন মডেলৰ মডেলটো তোমাৰ বহুত পুৰণা মডেলটোতো
ফোন বুলি ক'লে আইফোন আৰু তোমাৰ কি, কি চলোৱা কিমান দাম লৈছে সেইটো ব দিয়া আইফোন মানে আইফোন।
আইফোনৰ নিজৰে এটা অৰা ন-
সেইটো আইফোন মানে আইফোন আইফোনৰ ছেমচাংৰ নিজৰ এটা অৰা
উ'ম।
তুমি তুমি ঘৰত কোৱা নাছিলা।
কি? বস্তু-
এয়া কৰা কথা-
এ নহয় মই অকণ ওলাই আহিছো।
উ'ম।
হ'ম।
কি কম হৈছে।
উ'ম।
নোৱাৰো মই।
তুমি কি কি চাবজেক্ট লৈছা এনে।
মই পলিটিকেল, জিঅগ্ৰাফি- আসামীছ- আসামীছ ইংলিছটো ত আছেই।
উ'ম কম্পলচৰি।
কে কছ
এডুকেশ্যনৰ। কি পঢ়াই মইেতো বস্তু বুজি দি। থাকে কি মানে?
এডমিন কি থাকে শিক্ষা আৰু নিজৰ শিক্ষা যিমানখিনি জানিব লাগিব শিক্ষকতা অ হ যিনি আছে সেইখিনিয়ে আৰু আছে।
উম', চটা চাব চাবজেক্ট নহয় জানো তুমি কেইটা কলা পলিটিকেল জিঅগ্ৰাফি ইংলিছ আছামিছ। এডুকেশ্বন আৰু এটা বিহু।
উম ',
বিহুতো অকল -বিহুতো অকল প্ৰেক্টিকলে থাকে।
তেতিয়াহলে পঞ্চাছ। থিওৰি নিকি? নহয় -নহয় - নহয় অহ ', ছেভেন্তি আৰু থাৰ্টি।
আহ ', আমিও যদি আমাৰ যদি তেনেকে থাকিলে হয় ধেই।
এতিয়া ফিফটি- ফিফটি কৰিছে। আগতে প্ৰক্টি -প্ৰেক্টিকেল আছিলে আহ ', তোমাৰ চভেনটি। আৰ্ট তাত থিয়ৰি -থিয়ৰৰি আছিলে থাৰ্টি।
উম', মোৰ আগৰ তোমাৰ মানে আমাৰ ছেভেন তুমাৰ এটো ষ্টেট বৰ্ড নাছিলা ন চেন্ট্ৰেল বৰ্ড আছিলে যে।
অহ ', সেইকাৰণে।
সেইকাৰণেতো এবাৰ গেলাই দিছো। কৈছোচোন মই তোমাৰ আৰ্টচ লৈছিলো।
হয় আৰ্টচ চাবজেক্ট কি- কি লৈছা খুধিছে?
এডুকেশ্বন তাৰপিছত ইংলিছৰ পলিটিকেলটো কম্পালসৰী থাকে দেন হিষ্টৰী লৈছিলোঁ ফিছিকেলী এডুকেশ্বন এণ্ড সাইকলযি
আচ্ছা।
বাকী এনেই ইয়াৰ পিছত ক'ত পঢ়িম ভাবিছা?
উম ', ইয়াৰ পিছত। তোমাৰ দৰংজাম বুলি ভাবিছো।
উম',
এই
আহিবা- আহিবা মই হেল্প কৰিব পাৰিম। তেতিয়াহ'লে মইয়ো পূৰণা হৈ যামগৈ যে।
কি ৰেগিং নকৰিবা আকৌ সেইবুলি।
হেই মোৰ নিজৰ এতিয়া ৰেগিং হয় যদি ঠিক নাই মোৰ ৰেগিং হয়তে ভগৱান জানে আৰু কিমান কাজিয়া লাগিব।
ৰেগিং নকৰিবা -দে ৰেগিং নকৰিবা আমাৰ কাজিয়া লাগি পাচঁ বছৰ বহি থাকিব লাগিব।
উম আহিলেচোন আহিলে আগতে পৰীক্ষাটো দিয়া
দৰংত চিত পাবলৈ বৰ টান
দৰং চিত তাৰ মানে টান মই তোমাৰ ইউনিভাৰ্চিটিত চিট পাবলৈ লাগি আছো উপায় নোহোৱাত মই তোমাৰ দৰংত লৈছো ম লাষ্ট অপচ্যন লাষ্ট অপচ্যনতটো মোৰ ওৱান এণ্ড অনলি অপচ্যন বনি গ'ল।
মেজৰ কিহত ল'ম ভাবিছা
মেজাৰ মই হিষ্ট্ৰীত লৈছো পেলা মাইন
আ
চি
হে
তুমি চাগে এডুকেশ্বনত ল'বা ছাগে ন
নহয় নই জিঅ'গ্ৰাফি।
জিঅ'গ্ৰাফি প্ৰেক্টিকেলৰ কাৰণে
নহয় জিঅ'গ্ৰাফিক মোৰ ভাল লাগে মানে সদস্য
জিঅ'গ্ৰাফি ভাল লাগে কিন্তু এটা কথা মানে মই যে সেই জানো আৰু মোক যেনে তেনে চিনিয়ৰ্ছ বোৰে কৈছে জিঅ'গ্ৰাফিতত মানে হাৰ্ট আছে দেই চাই ল'বা আৰু এ তাতে এপলাই নকৰো কৰিবা দেই এটা চাবজেক্টতে মানে টুৱেল্ভলৈকে ভালে থাকে। তোয়েলফ লৈকে ভালে থাকে, তাৰ পিছত মানে কেজাং আহে বহুত মেথছ থাকে মেথছ পাৰা।
কৰাত ম পাৰো এনেকা নহয় আৰু কৰো আৰু
সেইটোয়ে অংকটোৱে কথা
সেই অংকতে ধংস ভংগ হৈ যায় চ'ব।
মই এইব নাই মই জিঅগ্ৰাফীটো ক'ত বাদেয় দিছো ভগৱান জানে আৰু
আতছা হব দিয়া ন পিছত ফন মাৰিম
ঠিকে আছে দিয়া
উম উম
উম